শুনিছা নে
হা শুনিছোঁ কি কৰিছা অ শুনি আছোঁ কি কৰিছা
এ মইএনে আছোঁ
মই এ ভাতকেইটা খাই পেলাই বিচনাতে পৰিছোঁ
অহ ভালে নহয়
উম ভাল ভাল
মাহঁতৰ অহ ভালেই
উম ভাল ভাল আমাৰ চবৰে ভাল
অহ মই মানে কথা এটা কবলে ফোন কৰিছিলোঁ অঁ অ এনে তোমাৰ মানে আমাৰ ঘৰত সকাম পাতিছে অ তাকে তোমাকো মাতিছো আৱ বহুত দিন লগো পোৱা নাই
অহ
তাৰ মানে পৰিয়ালৰ চৰো পাতিব আমাৰ মামা মামীহঁত আহিব জেঠাইহঁতো আহিব খোড়া- খুৰী মানে চব আৰু লগ হব আৰু পৰিয়ালৰ
য়ালতো আৰু গোটেইখিনি ধৰা থাকেই নহয় উম সচাকে মইতো প্ৰায়ে কৈয়ে থাকো আৱ দেই মানে যৌথ পৰিয়ালৰ মৰম চেনাইবোৰ বহুত বেলেগ ধৰণৰ হয় নহয়
উম তাক কে আৰু মানে কিবা এটা হ'ল যে মানে চবেই মানে গোট খাই একে লগতে কাম কৰি সহায় কৰি মেলি দিয়ে
সেইটো আৰু তোমালোকৰ মানুহবোৰে বহুত বেছি মৰমীয়ালেই ন মানে কোনো কাক আকৌ ধৰা এনেকুৱা নহয় যে এ এইটো মোৰ সেইটো মোৰ তেনেকুৱা নহয়। চবেই চবকে সমানতে ভাবে মই সেই বাৰ গৈছিলো যে গৈ পেলাই মানে পাইছো আও ইমান ধুনীয়াকে সকল তোমালোকৰ মাহঁতে নহয় নহয় ধৰা তোমালোকৰ খুৰা খুৰীহঁতেও কিমান ধুনীয়াকে মাতবোল কৰিছে
তাকে চবে মানে একে লগতে আও
উম ভালেই দিয়া বহুত মানে আজিকালি সেইটো বস্তু বহুত কমিয়ে গৈছে
অহ আমাৰ গাঁৱত আমাৰ পৰিয়ালটো একেবাৰে যৌথ হৈ আছে আৰু
অ আজিকালি নাইয়ে আ চোন আজিকালি তোমাৰ উম চোৱা আজিকালি চব তেনেকুৱা চোন আজিকালি চব বেলেগ বেলেগ হৈ পেলাই আৰু একক পৰিয়ালতে থাকেচোন
তাকেই আমাৰ দেউতাহঁতৰ মানে সেইটো আৰু মিলটো আছে যে ন এতিয়ালৈকে
তুমি যদি কাৰোবাক সুধা ঘৰত কোন কোন আছে মা দেউতা মই দাদা নহলে মই ভন্
অ সেইটোৱে তেনকাই কয়
ভাইটি সিহতি সেইটোৱে আৰু
উম
ভালে ভালে দে এনেকেই থাকা
অ
আৰু মানে
দেতাহতকো কবা
অ অ কম কম মই যাব পাৰিলেতো বছ আগদিনা সেইটোহে এতিয়া ক'ব নোৱাৰিম বাৰু কি আকৌ ওলাই মই চাও বাৰু যিমানটো পাৰো চেষ্টা কৰিম আও
অ মানে আগদিনা আমি চবে পৰিয়ালৰ গোটেইসোপা লগ হ'ব ন চবে মিলি পিনি তোমাৰ নিৰামিষ ভাত এসাজ খাম আও।
আহ অ।
ত পাছদিনা সকাম পাতিব সকাম বুলি মানে সেই আগদিনাখনি তেনেকা মাছ মাংস একো নে খাই আৰু।
খাবও নোৱাৰিয়ে বাৰু।
অ। তাৰপিছত আকৌ তাৰ সকামৰ পাছদিনা আকৌ চব চবেই মিলি এসাঁজ খাম আও। পিছদিনা তাৰপৰা আজৰি আও।
আৰু তোমালোকৰ নহয় চববোৰ মানে দূৰত দূৰতে থাকে ন। কিবা এটা হেৰি হলেহে লগ পোৱাহি হয়। মে খুৰা খুৰীহঁত আছে বাৰু। কিন্তু মানে ঠাই হত আকৌ বৰমাহত
সেইটো কাৰণে তুমিও অহা নাই বহুত দিন মাতো বুলি।
আহ অ। মই বাৰু যদি পাৰোঁ তেতিয়া আগদিনাখনিয় যাম। তাৰপৰা যদি নহয়গে তেতিয়া সকাম দিনাখনে যাম আও।
উম্ উম।
আহ।
মা মামিহঁত আজি আহিলেই।
অ আহ আহিলে নি?
উম। কামত লাগি আছে
এতিয়া চাগে চব পুৰা ব্যস্ত আৰু।
ব্যস্ত।
আজিকালি মানে তুমি সকাম এভাগ সৰুকে পাতো বুলি ক'লেও একেবাৰে ডাঙৰ নিচিনাই হয়।
অ ডাঙৰ নিচিনাই একেই আৰু সৰু এটা ডাঙৰ কথা।
অঁ আৰু তুমি ধৰা কাক মাটি কাক নমতাকে থাকিবা।
অ এৰিবও নোৱাৰি কাকো।
পাতো বুলিলেও তুমি পাত নোৱাৰ আৰু গ খনৰ এজন মানুহক মাতি এজন মানুহক নামাতিলেও বেয়া হয়।
সেইটোৱে।
আৰু সকামতো তোমাৰ এনে সৰুকে পা পাতিবলে মনো নাযায়। মানে ন বছৰেকত এবাৰ ব ব বাৰ্ষিক তিথিটো ন উম। একেই আৰু
বাৰটা মান যে তোমাৰ প্ৰসংগ কৰিব চাগে
অঁ
তাৰপিছত ধুনীয়া প্ৰখাদ খাই তাৰপিছত নিৰামিষতে খুৱাই বাৰু আমাৰ
অ ভাত খুৱাব ন
অ ভাত খোৱাব
হে হেৰি দিছা নে কি ৰভা দিছে নে কি
উম ৰভা কাইলৈ দিবহে আজি আকৌ মঙল বাৰ যে মঙল বাৰে বাহ চাহ নাকাটে যে তেনেহলে কাইলৈ দিব আৰু
চব চাগে পুৰা ব্যস্ত হৈ আছে
ব্যস্ত একদম
আহ বৰমাহঁত জেঠাই হত কেতিয়া আহিব
বৰমা হত কাইলৈ আহিম বুলি কৈছে
অঁ আমাৰ ঘৰতো কথা পাতি থাকে দেই তোমালোকৰ ঘৰখনৰ কথা মানে আজি আজিকালি যে এনেকুৱা ধৰণৰ ইমান মানে এনেকৈ যৌথ পৰিয়ালটো নাই যে
নাই নাই আমাৰ গাঁৱতে আমিয়ে থাকো নায়েই বুলি কব পাৰি
সেইটো মানে প্ৰায়েই কৈ থাকে আৰু মানে মানুহখিনি সে মৰম চেনেহ টো উ উম আমাৰ দেউতাইটো কৈয়ে থাকে মানে নৱৌৱেটো কৈয়ে
এতিয়া মানে বি উম এতিয়া ধৰা বিপদ এটা হলেও মানে চবেই মানে হাত তাতে হেৰি হাত পাতিব নলা নহয় নহয় আৰু হাত পাতিব লগা
অ এতিয়া ধৰা মই তোমাৰ লগৰ হিচাপে ধৰা মই এ গৈছো তোমাৰ মা দেউতাক মোৰ লগত কথা পাতিছে এইটো বেলেগ কথা কিন্তু হেৰিহঁতেও খুৰা খুৰীহঁতেও বা সেই বৰমাহঁতেও কিমান ধুনীয়াকৈ মোৰ লগত কথা পাতিছে হয় নহয় উম আকৌ ধৰা ভাত পানী খোৱা অহা মেলা সেইবিলাকতো বৰমাই কৈছিলে
উ সেইটোৱেই মানে মায়ে কৰিব বুলি মা লাগি আহিছে বুলি মায়ে কৰিব তেনেকে বোলে এইবাৰ মায়ও বৰ মায়ে লাগি আহিছে বুলি এইবাৰ মাই কৰিব মানে এনেকুৱা মানে হেৰি ৰখি নাথক
সেইটো লাগে অ মানে মানে আজিকালি বহুত কমি গ'ল সেইবোৰ মানে মৰম চেনেহটো মানে আজিকালি অকল নিজৰ ফালৰখিনিকে বেছি গুৰুত্ব দিয়া হয়।
উ তাকে।
সেইটো মানে সেইটোকে তোমালোকে চাবা আৰু মানে যাতে মানে পটককে কিবা বাহিৰত বেয়া পাই নাযায় আৰু।
নাজানে আৰু খুৰি আৰু মায়ে ন দুইজনি বাই ভনী নিচিনা
সেইটো আৰু মানে তোমাৰ ঘৰ এখনৰ মানে মাইকী মানুহ এজননে যদি ভাল হৈ থাকে ন তেতিয়া মানে ইমান বেছি হেৰি নহয় মানে
অ
নে কিবা এটা এনেও মানে ঘৰ এখনত তোমাৰ সেই থাকিবই। কিবা কিবি এইবোৰ অথন্তৰ কিবা কিবি লগা মেলা থাকিব হয় নহয়। উম কিন্তু সেইটোক লৈ পেলাই আকৌ এটা বেলেগ এটা কিবা সমস্যা উলিয়াই দিয়াতো হলেহে মানে বেছি হেৰি কথা আৰু।
তাকেই এতিয়াতো দেউতাহঁত খোৱা হওঁত কামতে ওলাই যায়। মাহতে থাকে। এয়া ভালকে থাকিলে হল উম।
আৰু কিবা এটা ধৰা উম আৰু এতিয়া তোমালোকৰ ধৰা ঘৰখনৰ এই থ যাবলৈ মায় অকমানে চিন্তা কৰিব নালাগে, ধৰা খুুৰীহত থাকিব খুৰীহত, আও খুৰীহঁতৰ ল'ৰা ছোৱালীকেইটাও তেনেকে ক'ৰবাত খূৰি ক'ৰবাত গ'লে মাহঁতৰ মাৰ ওচৰতে দি থৈ যায়।
তই থলে উ খোৱা বোৱাবো- চব মায়ে কৈ দিয়ে তেতিয়া।
অহ। কে হে পাই। মোৰ এ মন যায় এনেকে থাক থাকিবলে।
উম। আহিবা আমাৰ ঘৰতে থাকিবা।
তোমালোকৰ ঘৰত বহুত ভাল লাগিলে।
আকৌ আহিবা।
তাকে মই যদি পাওঁ বাও তো মই আগদিনা খনিয়ে যাম।
উম, তুমি মামা আইতাক পাইছা নাই। অ, মামা হতক আইতাক
মামাহঁতৰ আহিলে নাই পোৱা।
মই মামাহঁতৰ আইতো বহুত মম কৰে।
আহ' আইতা বুলি কলে
অ নাতি-নাতিনীয়েকসকলৰ ইমান মৰম থাকে মানে তুমি মানে এ, তোমাৰ মানে নিজৰ নাতি নাতি নিয়েৰৰ নিচিনা মৰম কৰিবা আৰ। তমান লগৰ কোনোবা গ'লে মানে তেনেকে হেৰি কৰে আৰু। আইতা আহিব অহ।
অ লগ পাম বাওঁ।
উম।
এ আইতা ৰ ককা-আইতাৰ মৰমতটো বহুত বেলেগ মৰম আৰু পায়।
অ' তাক।
এইটো যাব বৰ অনুভৱ কৰো দেই।
উম মো গাং নাপালো বাৰু।
হা।
মোৰ কপাল নাপালো বাৰু। আইতাকে খাই কৈছোঁ।
অ' মোৰ মানে এতিয়া, দেতাৰ ফালেও নাই যে। ককা-আইতা এজনো নাই। তাৰপৰা মা ফালৰো নাই। ন আগতে সেই দেউতাই মাকৰ লগত, তাৰমানে আইতাৰ লগত কিমান মই আইতাৰ লগত শুও, আইতাৰ লগতে থাকোঁ। মানে চব ক্ষেত্ৰ মুঠতে অকল আইতা-আইতা-আইতা আও।
উম, মোৰ আইতা আহিলে এতিয়া আইতাৰ লগতে লাগিয়ে থাকোঁ। ভাল লাগে আৰু কিবা এটা। উম!
অঁ! মানে এ কিবা এটা ভাল লাগে তুমি চাবাচোন, কিন্তু আজিকালি আকৌ তুমি একদম কেনেকুৱা ব্যৱহাৰ কৰে।
উম!
মানে বহুত বেয়া লাগে সচাকে এনে বৃদ্ধাশ্ৰমত থবলৈ যায় তেনেকে কেনেকুৱাকে
কেনেকে পাৰে নহয়।
বা ইমান মৰম আৰু তুমি মানে যোনে নহওক তোমাৰ পৰিয়ালৰ নহলেও কোনোবা জনে যদি আইতা বা ককাক দেখা কিমান মৰমত মাতিব। সোণটো, বোপাইতো, আইজনী জনী এনেকে মাতে।
উম! তেনেকে মাতে মৰমত।
তেনেকুৱা এজনী মানুহক কেনেকে বাৰু মানে বৃদ্ধাশ্ৰম ৰাখ
উম! কেনেকে পাৰে?
সঁচাকে অও মানে আজিকালি মানসিকতাটো মানুহৰ বহুত হেৰি হৈ গৈছে।
হুম!
তাকে! বাকী মাহঁতো চাগে কামত লাগি আছে?
অঁ কামত লাগি আছে। ভন্টিহঁত কি কৰিছে? মান
আমাৰ আছে এ শুই আছে নেকি। ময়ো ভাতকিতা খাই আহিছোঁ হে আহ! আহ! কম বাওঁ।
উম!
উম!
ভাত কিহে খালো বুলি ক'লা
ভাত মই আজি মঙ্গলবাৰ যে
আহ
দালি আও ভাত নিৰামিষে খাওঁ
অ মই সোমবাই খাওঁ নিৰামিষ
উম
তাকে মামাহঁতৰ হেৰিও আহিছে পোৱালি কেইটাও দেতাই উতপাত কৰি আছে।
পুৰা হুলস্থলাও। মোৰ
তেনেকে বছৰেকৰ মুৰত গোটেই সোপা মানে লগ হলে ভাল লাগে আৰু
সেইটোৱেই আৰু এৰা মানে কিবা এটা অনুষ্ঠান পাৰিলেহে লগ পোৱা হয় আৰু
অ তেতিয়াহলে আহিবা আৰু
অ অ অ ঠিক আছে বাৰু হ'ব।
কবা ভণ্টিকো কবা পৰিয়ালৰ সবকে কবা আৱ
উম উম ঠিক আছে ঠিক আছে হ'ব বাৰু উম উম উম